হেল্ল! অঁ, শুনিছনে? কি কৰি কি কৰিছা?
শুব লৈছো আৰু। শুৱোঁ লাহেকে ধুনীয়াকে।
সেইটোৱে। ওপৰৰ পা বৰষুণ এটুপ হোঁও
তুমি শুলানে নাই?
নাই, নাই। মই শুব এতিয়া নোৱাৰোঁ। কাৰণ কিয় মানে? শুই আছে যে শুই থাকিলে, মোবাইল- চাই, যি মোবাইল চাই আছে। মোবাইল চাই পূৰা একদম ওঁহো-ওহো
মানে চাউণ্ডটো আহি থাকিব ন?
উম, সেইটো কাৰণে।
কি তোমালোকৰ ফালে বৰষুণ দিছে নেকি?
অঁ বৰষুণ দিছে।
আমাৰ ইয়াত নাই, নাই ইয়াত আমাৰ নাই দিয়া।
নাই দিয়া, আমাৰ এইফালে মানে ইমান নহয় হুম,
দিয়া হেঁতেন ভাল লাগিল হেঁতেন অকণ ঠাণ্ডা পৰিল হেঁতেন কিন্তু দিয়া নাই অকণ আমাৰ ইয়াত।
বৰষুণটো দিলে ভাল লাগে ন' বৰষুণ দিলে শুই ভাল লাগে ম'ও ভাল পাওঁ বৰষ বৰষুণ দিলে শুই ভাল পাওঁ।
একে যিমান তোমাৰ দপদপিয়াকে দিয়ে, সিমান শুই ভাল লাগে। একে উঠিব মনেই নাযায়।
সঁচাকে মোৰো বৰুষণ দিলে ভাল লাগে, বৰষুণ দিলে মইও ভাল অঁহ বৰষুণ দিলে কিবা শুই ভাল লাগে, আৰু দিনত বৰষুণ দিলে বেয়া লাগে। ৰাতি বৰষুণ দিলে ভাল লাগে।
অঁ দিনত মানে তোমাৰ অশান্তি নে ওলাব নোৱাৰা, সোমাব নোৱাৰা
সেইটেৱেটো, দিন
এ এতিয়া ধৰা ৰাধা ৰাধ ৰা যি দিলে ধুনীয়াকে শুই থাকা বিন্দাজ বৰষুণ দি আছে দি আছে আও। ঠাণ্ডা ঠাণ্ডা, ঠাণ্ডা ঠাণ্ডা, ঠাণ্ডা ঠাণ্ডা ভাৱ এটাও আহে বহুত ভাল লাগে।
ভাল লাগে সেইটোৱেই ময়ো সেইটো কাৰণে ভাল পাওঁ, দিনত দিলে সেইটো কাৰণে ভাল পাওঁ। ৰাতি দিলে বেয়া পাওঁ। মানে ৰাতি, ৰাত ৰাতি ভাল নালাগে, দিনত হ'লে ভাল। অ'হ‌ কি চৰি
সেটো হয়
মানে দিনত হ'লে বেয়া, ৰাতি হ'লে ভাল।
অঁহ
নকা মানে কিবাহে ওলায়।
বাকী ভাত আজি, ভাত কি কি বনালা?
ভাত আজি দালি, ভাজি তাপাছত তোমাৰ সেইয়া আৰু মানে নিৰামিষ। একো মানে তেনেকুৱা হেৰি নাই।
লগত লগত নে নেমু টেঙা, এতিয়াতো সেটোৱে আৰু
নেমু টেঙা, অ' তামানে দালিত কঁঠাল গুট টি নেমু টেঙা, এনেকে সেইবিলাকেই ভাল লাগে। নেমু টেঙা দি। এদে বৰষুণটো দিলে ভালেই হয়। ৰাতি শুবলৈ শান্তি হ'ব মানুহৰ, ইমান গৰম পৰি
উম, বা আকিৰ তোমাৰ গোপ গোপ কিয়া গৰম, একে ৰুমটোত থাকিব নোৱাৰি।
সঁচাকে, বতাহ চতাহ নোহোৱা হৈ গ'ল।
একে বতাহ চতাহ নাই, ও মাজতে যে কেইদিনমান ৰ'দ দিছিলে ন'
অঁ বা কিমান ওম কেনেকুৱা চোকা ৰ'দ একে কলৈকো ওলাবই নোৱাৰি একেবাই।
কে ওলাব ওলাব সোমাব নোৱাৰা হৈ গ'ল।
সেইটোৱে আৰু তোমাৰ যে
মানুহ বুইছা মানুহৰ বিচ বেছি বছৰ বছৰো জীয়াই থাকিব নোৱাৰিব নিকি সন্দেহ হয়। মানুহ আৰু বিশ ত্ৰিশ বছৰ পিছত জীয়াই নাথাকিব নেকি আৰু ইয়াত পৃথিৱীত।
তেনেকুৱাই হ'ব চাগৈ।
যিটো তোমাৰ প্ৰত্যেক বছৰে গৰমটো বাঢ়ি আহিছে নহয়,
সেইটোৱেই এনেকোৱা গৰমত
তুমি, বাহিৰৰ দেশত বাহিৰৰ দেশত দেখিচা ইউৰোপত মানুহ সি সিটোৱে ফুৰিছে তাত। তাত তোমাৰ হেৰি এই কাষৰ যে তোমাৰ যে ষ্টিট লাইট যে তোমাৰ হেৰি যে ষ্ট্ৰিট লাইট, গল গলি গলি গৈছে। ৰা ৰাস্তা গলি গৈছে, তোৰ ইমান গৰম পৰিছে।
সেইটো আৰু মানে আ ডিমা আ মাৰ মানে আমাৰ বাজনী মানে দেল্লীত বিয়া দিছে ন। আমাৰ বাজনী মানে দেল্ল দেল্লীত, ইউ পি সেয়া মানে দেল্লী আৰু হেৰি হয়। তাৰপাছত তোমাৰ মানে
আমাৰ তাত অজস্র গৰম তাত।
বা কেনেকোৱা গৰম আমাক মানে জীজাজিয়ে এতিয়া গৰম বন্ধৰ কাৰণে আমাক মাতিছে আৰু। বহুত গৰম, আমাক জীজাজিয়ে মাতি আছে। কৈছে আহা, আহা আহা ইয়াত ফুৰিবা আহা আমি এনেকৈ চাবা তুমি ফুৰিবা আহা, মই বোলো বাপ্পা নাযাওঁ দেই তাত আৰু তাততো তোমাৰ মানুহবিলাকে বাহে সিহঁতেতো আমাৰ জীজাজীহতে বাহিৰত ছাটৰ ওপৰত শুই থাকে আৰু তোমাৰ মানে সেই খাটিয়াহে থাকে ইয়াত বিচনা নাইতো। তোমাৰ, খাট খাটিয়াত শুই থাকে। ওপৰত উঠি চাটৰ ওপৰত উঠি খাটিয়াত শুই থাকে ৰাতিলৈকে আঠুৱা - চাঠুৱা এইবিলাক নটৰে আৰু।
তোম তোমাৰ অজস্ৰ গৰমটো তাত আৰু তাৰ আৰু তোমাৰ দেলহীত তোমাৰ বহুত পলিওশন নহয় তাত মানুহ তোমাৰ মেক্সিমাম মাৰ্ক্স মাৰ্ক আক্স মাৰি ঘুৰি ফুৰে ইমান পলিওশন দেলহীত।
সেইটোৱেটো।
এত তাত মানুহ যে কেইবছৰমানৰ পিছত দেলহীত মানুহ থাকিব নোৱাৰা হ'ব আৰু।
সঁচাকৈ দেই, বা ইমান গৰম আমাৰ বাহতেটো কেনেকে থাকে মই ভাবিলেই আচৰিত লাগে, আমাক কৈ আছে আহ এতিয়া আহা গৰম বন্ধ পৰিছে কৰিবলৈ, মই বোলো বাবা মই নাজাওন দেই আমাৰ ইয়াতে আমি গৰম সহ্য কৰিব নোৱাৰোঁ তাত গৈ কেনেকে থাকিম। তাত যাবলৈ ভাল হ'ব কেতিয়া জানিছা? ডিচ ডিচেম্বৰ মানত গ'লে ভাল। বলো, হুম?
এ তুমি এ এটা কথা কওঁ গম পোৱা নাই তোমাৰটো যে এই যে ম মৰুভূমিবিলাকত যে
অঁ।
মানুহে যে তাত যে কম্বল - চম্বল লৈ ঘূৰি ফুৰে। দেখিছানে কিমান গৰম? ল ল লক্ষ্য কৰিছানে চি চিনেমা তিনিমাই
অঁ তাতো অ কম্বল- চম্বল লৈ লৈ ঘূৰি ফুৰে।
ৰাতি বোলে তোমাৰ মৰুভূমিত ইমানেই ঠাণ্ডা পৰে তোমাৰ আমাৰ ইয়াত ইয়াতকে বেছি ঠাণ্ডা পৰে ৰাতি। ইয়াত ইয়াতকে বেছি ঠাণ্ডা পৰা ৰাতি তুমি নহ'লে থাকিবই নোৱাৰিবা। দিনত যিমান গৰম, ৰাতি তোমাৰ তাতকৈ বেছি ঠা টা ঠাণ্ডা পৰে বোলে। মৰুভূমিত ৰাতি তাত সেইকাৰণে মানুহ কম্বল চম্বল লৈ ঘূৰি ফুৰে বহুত ঠাণ্ডা পৰে ৰাতি।
অ মানে দিনত হলে গৰম আৰু ৰাতি হলে মানে ঠাণ্ডা হৈ যায় ন?
উম, বহুত ঠাণ্ডা পৰে তোমাৰ বোলে জিৰ' ডিগ্ৰী চেলচিয়াছ হল ঠাণ্ডা আহি যায় এনেকোৱা, আমাৰ তোমাৰ ইয়াতকে ঠাণ্ডা বেছি পৰে।
বা।
এ মানে কি জানা চবতে মানুহ থকা অভ্যাস ন' এতিয়া মানুহ তাৰ পৰাই আছে। আমি যদি তাতে জন্ম হলোঁ হেতেন আমাৰো সেইটোৱে পৰিৱেশত আমাৰ এডজাষ্ট হৈ গ'ল হেঁতেন বডীটো। আমি ইয়াত আছো আমাৰ ইয়াৰ বডীটো এডজাষ্ট হৈছে।
সেইটোৱেই। সেইটোৱে, আমি ধৰা এতিয়া ইয়াত আছোঁ কাৰণে আমাৰ ইয়াৰ হেৰিটো মানে ইয়াৰ প্ৰকৃতিৰ লগতে আমি মিলি গৈছোঁ। কিন্তু তাত থাকিলে আমি তাৰ লগতেই মিলি গলো হেঁতেন। এতিয়া আমি যদি ইয়াৰ পৰা গৈ তাত যাওঁ সেইটোৱে, আমি যদি ইয়াৰ পৰা গৈ মৰুভূমি আমি যদি ইয়াৰ পৰা এতিয়া তাত মৰুভূমিত যাবলৈ গৈ আমি দেখোন তেনেকুৱা হ'লে দিনত যদি ৰ'দ মানে গৰম হয়। ৰাতি যদি ঠাণ্ডা হৈ যায় আমি দেখোন তেনেকুৱাত থাকিলে আমাৰ দুদিনতে বেমাৰ হৈ যাব। হয়নে নহয় কোৱাচোন?
আমাৰ আমাৰ আমাৰ বেমাৰ হৈ যাব। এতিয়া তোমাৰ পুৰা চাউথৰ ফালে গৰম গৰম পৰে। এতিয়া তোমাৰ চোৱা চাউথৰ ফালে গৰম পৰে গোটেই মানুহবিলাকো একে ক'লা মোলা। সিহঁতৰ কাৰণে একোৱেই নহয় সেয়া। কাৰণ সিহঁতৰটো অভ্যাস হৈ গ'ল সৰুৰ পৰা থাকি থাকি। আমিতো নোৱাৰো।
সেইটোৱে। সেইটোৱেই আৰু মানে কি জানা এতিয়া যে গৰম দিনটো আমাৰ মানে ইয়াত মানে বিশেষকে গৰম হ'লে যে মোৰ নোৱাৰো। এতিয়া আমাৰ এইখিনি গৰমতে সহ্য নহয় আৰু মানে কি জানা মই গৰম দিনটো ইমান ভাল নাপাওঁ। ঠাণ্ডা দিনটোৱে ভাল পাওঁ। কিয় কোৱাচোন গৰম দিনটো মানে বহুত অশান্তিদায়ক, তোমাৰ কি, সচাকে তোমাৰ গৰম দিনত বহুত অশান্তি। তোমাক কি হয় কোৱাচোন ইমান পোক-পৰুৱা, তোমাৰ জোঙামু, সাপ, কে কেঞ্জেলুকা আৰু বিছা, বিছাটো মোৰ এলাৰ্জি আছে। মোৰ যে বিচাৰ লগত ইমানেই এলাৰ্জি, হুম?
দেখি- লদেখিলে চাগে গা খোজুৱাই।
হম? দেখিলে গা খজুৱাই মানে মোক নেদেখিলেও বা মোৰ মানে দিনটোত কিমান বাৰ বিচা লাগিব মই নি জেই ক'ব নোৱাৰো, মই ভাবিবই নোৱাৰো। মই এনে মানে চুঠল আৰু চেনিটাইজাৰ, চেনিটাইজাৰ মই গাৰ গোটেই গাতে ঘঁহি থাকোঁ মানে। এনি টাইম বিচা লাগি যায়। মানে ক'ৰবাত যদি বিচাডাল দেখিলোঁ তাত দূৰত দেখিলোঁ মোৰ ইয়াতেই গা সজুৱাই দিলে মানে তেনেকুৱা হয়। মই সেইটো কাৰণে মানে মোক গ পোৰা এলাৰ্জি আছে। মোৰ মানে এনেকুৱা হয় মোৰ-মোৰ মানে গৰম যিটো কিয় আহে কিয় আহে লাগি যায় মানে এনি টাইম কাণত চূণ লগোৱাই থাকিব লাগিব আৰু তোমাৰ একে চোঠল আনি চু থলটো ঘঁহি থাকো তাৰ পাছত তোমাৰ আকৌ মই উপায় নাপাই চেনিটাইজাৰ- চিনিটাইজাৰ ঘঁহি দিওঁ মানে তেনেকুৱা মানে। কিয় মোৰ সেইটো কাৰণে
মই তোমাৰ আকৌ
হ'ম?
মই আকৌ তোমাৰ ঠাণ্ডা দিন কিয় ভাল পাওঁ জানা। এতিয়া আমাৰ গাত গৰম লাগিলে আম আমি মানে গাটো ঠাণ্ডা কৰিব পৰা আমাৰ শক্তিটো নাই সেইটো আমি বেলেগৰ পৰা বত বতাহ ল'ব লাগিব, ফেন ল'ব লাগিব আমাৰতো মানে নিজৰ কট্ৰল নাথাকে কিন্তু তোমাৰ ঠাণ্ডা দিনত লৈ বেছি ঠাণ্ডা দুখন কম্বল গাত মেৰিয়াই লৈ শুই থাক টেনচন নাই, গৰম লাগি যাব। বোলে বেছি ঠাণ্ডাত আছে বোলে দুটা জেকেট পিন্ধি ল বডিটো গৰম হৈ গ'ল কণ্ট্ৰল আহি গ'ল কিন্তুটো গৰমটো আমি কন্ট্ৰল কৰিব নোৱাৰো। সেই গাছ পুৰি যাব, গৰম ওলাব নোৱাৰা কাৰণে ঠান্দা দিনটো সেইটো নাই, বেছি ঠাণ্ডা লাগিছে কাপোৰ দুখন বেছিকে লৈ লোৱা হৈ গ'ল। এটযাচ হৈ যায়। মই আকৌ সেইকাৰণে মই ঠাণ্ডা দিনতো ভাল পাওঁ ভাল লাগে ঠাণ্ডা দিনতো কিবা এটা জুই খোৱাই কৰি ভাল লাগে কিন্তু
ভাল লাগে ময়ো ভাল পাওঁ ঠাণ্ডা দিনতটো মইতো ঠাণ্ডা দিনততো কি কৰোঁ আমি মইতো কাপোৰ চাপোৰ ঠাণ্ডা দিনত ইমান নিচিলাওঁ গৰম দিনত যিমান ছিলাও ঠাণ্ডা দিনত ইমান নিছিলাও কি কৰোঁ আমি পূৰা মানে একে কম্বলৰ তলতে সোমাই থাকো সন্ধিয়া পা কম্বলৰ তলপ কম্বলৰ তলপ কম্বলৰ তলতেই সোমাই থাকোঁ যেতিয়া তোমাৰ ভাত বনাব হ'ব তেতিয়াহে আৰু ভাতকেইটা বনাইলৈ আকৌ খাই বৈ লৈ আকৌ কম্বলৰ তলতে
তাৰ কাৰণে বেয়া কিন্তু ময়টো মই ঠাণ্ডা দিনটো এট এটা কাৰণেই বেয়া এই মানে মানুহবিলাকৰ একো কাম কৰিবলে মন নাযায় ঠাণ্ডা দিনত মানে বডিটো এক্টি এক্টিভ নহয়। সেইটোয়ে বেয়া মানে একেবাৰে কাম কৰিব মন নাযায় একে মানে বডিটো এক এক ক্টিভে নহয়।
নহয় এ মানে ঠাণ্ডা লাগি থাকে যে সেইটো কাৰণে আৰু মানে এলাহ কাপো খুলিবই নোৱাৰি হেৰি হৈ যায়তেন ঠাণ্ডা দিনত সেইটো কাৰণে বেয়া বাৰু কিন্তু হ'লেও মানে ঠাণ্ডা দিনত তোমাৰ হেৰি সেইটো হ'লেও তোমাৰ আকৌ কাপোৰ কানি পিন্ধিও আকৌ মানে কিব মানে নি নিজৰ হেৰিকেইটা কৰিব পাৰি, কিন্তু গৰমত যে একেবাৰে তোমাৰ ঘামি জামি দিনটোত যে কেইবাৰ গাধুব লাগে।
ইয়াত পাগ পাগল হৈ যাবা মানে। তুমি কবালে তুমিও কবালে ওলাই যাব নোৱাৰা।
উম মই এতিয়া ভাত চাত খোৱাৰ আগতে মই ধুনীয়াকে গা ধুই আহিছোঁ মই ইমান গৰম উঠে বা যদিও ৰ'দতটো নাই বৰষুণ আছে ইমান গৰম ইমান গৰম মই ভাত
কেনেকুৱা হয় জানানে গা চা ধু আঠা আঠা লাগি যায় কিবা যেন কেন পিয়নী ধৰা নিছিনা লাগে বহুত অশান্তি লাগে গাটো ধুই দিয়াৰ পিছত ইমান ফ্ৰেছ-চ্ৰেছ লাগে নহয় বডিটো বহুত ভাল লাগে।
সেইটোৱে সেইটো কাৰণে মানে গৰম দিনটো মই অশান্তিয়ে পাওঁ আৰু মোৰ বিচাৰ এলাৰ্জি আছে যে মই বিচাৰ মোক সেইকাৰণে সদায় কৈ পেলাই তোমাৰ গাতহে বিচা লাগিবলৈ পায়নে অন্য গাত মই বোলো মোৰ বিচাৰ লগত কি দুশ্মন আছে মই এতিয়া কি জানো, এনিটাইম এতিয়া মোৰ গাতে লাগি থাকে মই দেখোন বিছাডাল নেদেখুৱে তথাপিতো মোৰ গাতেই বিচা আহি লাগে মই কি কৰিম এতিয়া? মোৰ কি এলাৰ্জি আছে নাজ নাজানো আৰু ইনে টাইম বিচাকে লাগি থাকে, বিচাকে লাগি থাকে আৰু কেঞ্জেলুকুৱাবিলাকো ওলায় তোমাৰ
একেবাৰে ঘৃন লাগে এইটো বস্তু।
সেইটো আৰু
বৰ ঘিন লাগে এইটো বস্তু, এই জোকটো আৰু বা। জু-জোকৰ কথা কৈছা হেনে আৰু এতিয়া তুমি পথাৰত যাব নোৱাৰা চিনা তুমি জংঘলত খোজ কাঢ়িব নোৱাৰা চিনা জোক। কিবা কিবি মানে ঢেৰ আৰু একে।
মানুহেও কিন্তু জোকে খাই দিলে মানুহ মৰি যায় কিন্তু ন'?
নাই, সেই জোকে খালে ক'ত মানুহ মাৰিব নমৰিব নেকি?
হা?
জোকে খালে মানুহ নমৰে নহয়।
অ', ডাঙৰ জোকে খালে চিনা জোকে খালেহে মানুহ নমৰে, ডাঙৰ জোকে খালে মানুহ মৰি যাব ডাঙৰ ডাঙৰ বহুত জোক থাকে ন' বহুত
নহয় খালেও তুমি নমৰা, তোমাৰ লাগিলে ঘাঁহ হ'ব ডাঙৰকে ইনফেকচন হৈ যায়। কিন্তু মানুহ নমৰে। মানে যদি তোমাৰ কোৱা?
মানুহৰ গাত সোমাই যায়টো জোকটো।
কি কোৱা?
অ', মানুহৰ মানুহক এ কিবা কয় নহয় কিবা মানুহৰ গাত সোমাই যায় না জোকটো, জোক টো সোমাই গ'লে তেতিয়াতো মানুহক তেতিয়াতো মানুহৰো এনেকুৱা হেৰি হৈ পেলাই মানুহ মৰি যাব ন' তেনেকে।